অ'।
অ', হেল্ল'?
আহ কি কৰিছা? শুভ সন্ধ্যা।
অ', শুভ সন্ধ্যা।
কি কৰিছা?
এ তাৰ মানে এওঁ অলপমান পকৰী খাব বোলে ইহঁতে ইয়াতে খাব বোলে। এই মই পকৰী কাৰনে যোৰ জাগাৰ কৰি আছোঁ।
পকৰি খাবা?
অ', তাৰমানে বৰষুণ দি আছে ন' অকণমান জ্বলা তলা খালি ভাল লাগে।
অ', ঠিকে আছে খাব লাগে পকৰী মাজে
আহ, পকৰি বনাব ওলাইছোঁ।
অ', ঠিকে আছে বনোৱা চাহ চাহ অ', আগতে চাহ খাই ল'লা না না চাহ খোৱাই নাই?
অ', চাহ খালো এতিয়া মানে ইয়াতে জ্বলা কিবা খাবহে মন কৰিছে আৰু বৰষুণ বৰষুণৰ বতৰ কতো যাবও নোৱাৰিল বহুত বৰষুণ দি আছে আমাৰ ইয়াতে।
অ', হয় নেকি?
সেইকাৰণে মই ত' বৰষুণ নিদিয়াৰ আগতেই নৰসিংহৰ পাত
উম।
আৰু ছজনাৰ পাত।
অ'।
আনি থৈছোঁ আমাৰ ঘৰতে আছে। কোমল কোমল অ' ছজনা ছজনা খালোঁ বহুত খালোঁ।
অ, ঠিকে আছে খাব লাগে ভাল উম, উম, উম। উম, উম, উম।
এইবিলাক ভালদৰে ধুলোঁ।
উম।
ধুই মানে অলপ মিহি মিহিকৈ কাটি তাত পিঁয়াজ জলকীয়া
উম।
তেনেক মিহলি কৰি থৈছোঁ আৰু বেচন অলপ চাউলৰ গুৰি। এইগোটেইখিনি মিহলি কৰি কিনে আৰু অকণমান পানী দি কিনে ৰাখি থৈছোঁ, তাত অকণমান যদি কালজিৰা দিয়া যায়।
অ'।
গোন্ধটো বহুত ভাল হয়।
উম, উম, উম।
মই কিন্তু বেকিং পাউদাৰ বেকিং চাউদাৰ এইবিলাক নিদো অলপ মচমচি য়া হ'লে ভাল লাগে।
বেকিং পাউদাৰটো দিলে অলপমান মানে বস্তুটো চফ্‌ট হয়।
অঁ সেইমানে এইটো অলপ মচমচীয়া হলে ভাল লাগে আৰু।
অলপ ঢিলা হয় মানে দাত- দাঁত থকা মানুহৰ কাৰণে তুমি বনোৱা চিষ্টেমটোত খাবা পাৰে কিন্তু অলপ মান যদি বেকিং- পাউদাৰ দিয়া যায় কোমল হলে বুঢ়া মানুহেও খাব পাৰে সেইটোৱে কথা মানে।
অঁ সেইটো। সেইখিনি অকমান মিহলি কৰি থৈ দিছিলো আৰু এতিয়া ধৰ- বনাম আৰু।
অঁ মই এটা কাহিনী তোমাক কম বুলি ভাবিছো শুনিবানা?
অঁ অঁ অঁ কওকচোন কি কাহিনি।
অঁ সেই বুঢ়া বুঢ়ীৰে কাহিনী তাৰমানে। এঁহ। এ এহ এখন গাঁৱত তাৰমানে এহাল বুঢ়া বুঢ়ী আছিল। বুঢ়া বুঢ়ী থাকিলেই সিহঁতে তাৰমানে- এই হেৰিৰ কাম কৰে সিহঁতে এই ধানৰ খেতি কৰে।
অঁ'
ধানৰ খেতি কৰিলে তাৰমানে- বাকী তাৰ মানে- এই বেলেগ ওচৰ চুবুৰীয়া মানুহ বিলাকৰ তাৰ মানে হিংসা লাগে সিহত- তে বুঢ়া বুঢ়ীৰ কোনো ল'ৰা ছোৱালীও নাছিল এ নাথাকাত- ফলত তাৰ মানে সিহঁতৰ ইমানেই ক্ষতি হয় ওচৰ চুবুৰীয়া মানুহখিনি ভাবে- সেই বুঢ়া বুঢ়ী হাল বাজা লৰা ছোৱালীও নাই সিহঁতে খেতি বাতি কৰে- আৰু শস্য পাতিও ইমানেই হয় কাক খোৱাব। বুঢ়া বুঢ়ী আৰু ৰাতি টোপনি মাৰি থাকে সদায় চুৰি কৰি নেই। ভঁৰালৰ পৰা সদায় চুৰি কৰি নিয়ে। দুখীয়া মানুহ খেতি কৰি খাই বেছি ডাঙৰ ভাল ঘৰ নহয় যেনবা। আগৰ দিনৰ মানুহৰ ন খেৰৰ পজা সৰু- আৰু ভঁৰাল বিলাক বাহিৰতে থাকে না ধানৰ ভঁৰাল বিলাক। হলে আৰু বুঢ়া বুঢ়ী ঘৰৰ ভিতৰত টোপনি মাৰি থাকে এ বুঢ়া বুঢ়ী আৰু- মানে গমেই নাপায় কোনে কি কাম কৰে। এ সেনেকে আৰু সেনেকে সদায় আৰু বুঢ়াই বুঢ়ীক কয় অও বুঢ়ী- এটা মন কৰিছানা যে নাই বুঢ়া। হেল্ল'
অঁ শুনি আছো।
অঁ' হলে বোলে নাই গম পোৱা বোলে আমাৰ ভঁৰালৰ পৰা- এ ধান নোহোৱা হৈ থাকে। হেল্ল'
অঁ অঁ'
অঁ অঁ কই থাকিবা মই তাৰমানে তুমি শুনা নাই- অঁ অঁ কে সোমবাত ধৰি থাকিবা তেতিয়াহে, অঁ' তাৰে পিছত তাৰমানে বুঢ়ী যেতিয়া বুঢ়াই যেতিয়া বুঢ়ীক তেনেকে কয় বুঢ়ী কয়, অ বুঢ়া- একদিন নহলে আমি- হেৰি চুপিং কিন্তুু তোৰ আৰু এটা কথা নহয়- তোৰ বৰফকে পাদা যায়, বুঢ়াৰ তাৰ মানে গেছ আছে। গেছ থাকিলে আৰু বুঢ়ী আৰু ক'লে অ বুঢ়া তয়- চোৰ চোৰ কেনেকে ধৰিবি তই দেখোন বৰ- যে পাদা যায় চোৰ ধৰব যাওঁতে তোৰ পাদৰ গোবত চোৰে পলাব তাৰপিছত হেল্ল হেল্ল'
শুনি আছো।
হেল্ল' শুনি আছা অ তাৰে পিছত অ তাৰপিছত আৰু বুঢ়াই ক'লা ঠিক আছে বুঢ়ী এটা কাম কৰো দে যোনদিনা আমি চোৰক ধৰিম তই মোৰ সোপত এই খেৰৰ সপা দিবি এ ন হয় নেকি দে খেৰৰ সোপা পা দিম দে ন তাৰপাছত আৰু বুঢ়া-বুঢ়ী সিদিনা চোৰ ধৰব আৰু। চোৰ ধৰাংতে হ'ব বুলি ভাবি আৰু বুঢ়া বুঢ়ী আৰু টোপনি মাৰি আছে আৰু বুঢ়াৰ কতি খেৰৰ স- পদিয়ে আছে পুৰা পা কে দিছে আৰু ত ক অলপমান ফটোৱা দেই। কে হাঁহি উঠা আহ তাৰপিছত আৰু যেতিয়া তাই- কে দিছে বুঢ়াটো হাগা লাগছি বুঢ়া অই হ পাদিছে তাৰমানে আঠবা নৰি কিনে বুঢ়াৰ হাগা লাগি গইছে। এহে এহে তাৰে তাৰে পিছত তোন তাৰ মানে যেতিয়া তাৰ মানে বুঢ়াৰ হাগা লাগছি বুঢ়ীক কয় এ বুঢ়ী তই মোৰ কতে থপা দিছা। মই পাদা নায় যে এতিয়া হি হি হাগাই লাগ ৰি এ বুঢ়া মনে মনে চাক নলি চোৰ বিলাক ওলাব আমাৰ অ সদায় ধান নি নি আমাৰ ভৰাল উদাং কৰলা নহলে খাবি কি বছৰে এতিয়া ধানখিনি আমাৰ গোটাই শেষে কৰিলা তই মনে মনে তাক কোনোমতে চোপটো ধৰাৰ পিছত তই যি কৰা কৰবি বুঢ়া-বুঢ়ী আৰু সেনেকে কৈ আছে কৈ থাকাৰ পিছত চোৰ আহিছি দেই আহ বুঢ়ী গম পাইছে বুঢ়ী তাৰমানে তাকো টুঙা কৰি লৈছি তই তৰ মানে বেৰা ফাল কৰি কিনে এ মানে অলপ টুঙা কৰি লৈছিল সিহন্তে অ বুঢ়া চোৰ আহিছে অ ভঁৰালত সোমাইছে। এ বুঢ়ী মনে মনে থাক এ নহলি পলা- অ আমি ধৰবা নোৰিম এনেকে কৈ থাকে আৰু হেন্তে তাৰপিছত আৰু যেতিয়া সেনেকে কৈ থাকে কৈ থাকোতে আৰু চোৰে যেতিয়া ভঁৰালত মানে সুমাইচি ধান ল'ব আৰু এনেতেতো বুঢ়াৰ কতিৰ সপাততো ফুলি গেল যাই কিনে তাৰমানে মানে কাই কাই কাই কাই কাই কাই কাই কাই বচ গটেৰ সপা থৈ এহ হে বুঢ়ী মোখেদি পাই কাই কবা এৰি বুঢ়াইও কাই কাই কবা এৰি তাৰমানে বুঢ়াৰ কটিত দিয়ে তাৰ মানে কাই কাই কৈছে তাৰ মানে ইমান জোৰত বুঢ়াই তামানে হাগা গেছি পাদা গেছি ইহ কাই কাই দৰে শব্দ উঠছি তাৰপাছততো চোৰে পলে পতং দিছি যাই কিনে পথাৰত পথাৰতো মানে চোৰ দুটা চোৰ আহিছি চোৰ দুটাই টো আলোচনা কৰিছো ঐ সিহঁতৰ ঘৰত আমাক ধৰাৰ কাৰণে সে- যোৰ যা চলিছিল সেইকাৰণে আমাৰ কাই কাই কাই কাই কাই কছিল অথচ বুঢ়াহাতে চোৰ ধৰাই নাই বুঢ়াৰ সোপাটো চিটকি গ'ল যে আ তাৰ কোবত চিটকি যোৱাৰ কাৰণে তাৰ মানে কাই কাই কাই কাই কাই কাই কৰছি একোই কোৱাই নাই, হিহতে চোৰ ধৰিবা পাই নাই, হিহঁতে পলে পতং দিলা না। এই তাৰে পিছত, সেই দিনাৰ পৰা তাৰ মানে চোৰ সিহঁতৰ ঘৰত নাযোৱা হ'ল, সিহঁতে চোৰ কটাই আলোচনা কৰলা অ ভাই আমি আৰ সিহতৰ ঘৰত, চুৰ কৰবা যাবা নোৱাৰো, নহলে আমাক ধৰি সিহতে পুতি থব। বুঢ়া বুঢ়ী এনে সিহঁতে খঙত আছে, আমি সদায়- ধান চাউল আমি সদায় চুৰ কৰি খাওঁতে খাওঁতে সিহতে বছৰেকীয়া- ধান আমি শেষ কৰি দিলোঁ। গতিকে আমি আৰু নাযাওঁ, আমাক এইবাৰ সিহঁতে পালি, আমাক মাৰিব। সিহতে কাই কাই, কাই কাই হে কৰি আছে। এইবাৰ পালি আমাক মাৰিব। মানে কাহিনীটো মানে সেনেকুৱা কাহিনী আৰু মই অলপ পঢ়িছোঁ। পঢ়ি কিনে তোমাক কলো আৰু। এনে ভাল লাগিছে নে কাহিনীটো? ভাল লাগিছে নে নাই? অ এতিয়া আৰু- তুমি কোৱা এটা ম ময়ো, অ ময়ো শুনো এটা তুমিও কোৱা।
মই তাৰমানে ইমান মই গল্প চল্প কব নাজানো। ইমান মই গল্প- হয় এইবিলাক ক'ব নাজানো। উম মোৰ আৰু মনত আহি আছে আম- অ। মোৰ আৰু মনত আহি আছে। যে আমি যি দ দুৰ্গা পূজাত জিলাপি খাওঁ। সেই জিলাপিৰ কথা কথা মনত আহি আছে। ই দুৰ্গা পূজাৰ সময়ত যে জিলাপিটো বনোৱা যায়।
অ অ অ অ।
সেইটো কি সোৱাদটো কি বেলেগ হৈ যায় ন?
অ সেইটো
আৰু এনে এনে জিলাপি খাবচোন- একো সোৱাদ নালাগে। মানে ইমান এটা ভাল নালাগে আৰু। কিন্তু এ দুৰ্গা পূজাৰ সময়ত মানে জিলাপিটো মানে- মানে খাবই মানুহে।
অ নাই সেইটোয়ে- ত আৰু দুৰ্গা পূজা মা দুৰ্গাৰ আশীৰ্বাদ লোৱাৰ কাৰণে চবেই মানে দোকান পোহাৰৰ, মানে গোটেই নাই নানান ধৰণৰ দোকান পোহাৰ হয়, তথাপিতো তাত মানে- দুৰ্গা পুজা মানে জেলেপি। জেলেপিয়ে পদা-
অ, অ ভাল লাগে। এইটো দুৰ্গা পূজাতো আহিলে,
অ দুৰ্গা পুজা অক্টোবৰৰ মাহতে হ'ব প্ৰথম আৰম্ভণিতে চাগে, আহি আছে আৰু এটা এটাকে অনুষ্ঠান। এ বছৰটো শেষ সেই হ‌ওঁ হওঁ হবৰ হৈ আহি আছে।
এ এতিয়া- কৃষ্ণ জন্মাষ্টমী আহিব। ভাল লাগে কৃষ্ণ জন্মাষ্টমীটো।
অ কৃষ্ণৰ জন্মষ্টমী তোমালোকে পালন কৰা না?
অঁ অঁ, কৰো আমাৰ ইয়াতে হয়।
কি কি বনোৱা যায় কৃষ্ণৰ ব জন্মাষ্টমীত?
কৃষ্ণ মানে সেই কেঁচা গুড়া যে আছে, কেঁচা গুৰা, তাত নাৰিকল আৰু গাখীৰ দি কিনে মিহলি কৰি মানে, ধৰ লাড্ডু কৰি কৰি দি দিয়া হয় পায়স
অ
আৰু তে পুৰি
অঁ
ত কৃষ্ণ পূজাতটোতো ৰাতিয়ে হয়
অ
ৰাতি কৰা যায়
আহ
তেনেকুৱা আৰু কিছুমানে আৰু গোপাল মানে ৰাখে যে
অ অ
তেনেকুৱা ই সিহতে আৰু বেলেগ অলপ নিয়মে তেতিয়া কৰে আমি আৰু আৰু চিম্পুল হিচাপে কৰোঁ আমি আৰু কৃষ্ণক
আৰু তাৰমানানে আমাৰ অসমীয়া পৰম্পৰাত নপৰে কাৰণ ৱান টো তান বেংগ বেংগলীবিলাকখনেহ পালন কৰে আমিতো নকৰোঁ না আমি অসমীয়া অসমীয়া আমি অসমত তাৰমানে আমাৰ গোপালটোন বেছিভাগ মানুহ পালন নকৰে আজিকালি হয়তো কিছুমানে দেখা দেখি কৰে আমাৰ কৃষ্ণৰ ফটো থা এ কৃষ্ণৰ ফটোখনে থাকে
এইটো মোৰো কৃষ্ণৰ ফটো খনে আছে
অ মোৰো ঘ ৰুমত আছে কিছুমান ফটো আছে অসমীয়া মানুহৰ ঘৰত দেখিছো কৃষ্ণৰে ফটো থাকে গোপাল চোপাল নাৰাখে এইবিলাক বেংগলী জাতিৰ
অঁ তাৰমানে ধৰ এই গোপাল চোপাল ৰাখিলে অলপ নিয়ম কৰিব লাগে
অ
ধৰ তিনি টাইম মানে সোৱাদটো দিব লাগিব তেনেকুৱা ঘৰত মানুহ থাকিব লাগিব অ অসুবিধা চ কিবা কথা আছে মানে কৃষনক খোৱাতটোতো দিবই লাগিব
অঁ
আৰু ধৰ কৃষ্ণ গপাল ৰাখিলে সদায় মানে চাকি দিব লাগিব
উ
সিহঁতক ধোৱা পখলা কৰিব লাগে বহুত নিয়ম আছে
অ
আৰু সদায় কাপোৰ সদায় সলাব লাগিব
আহ
অঁ তেনেকৈ আমি তেনেকৈ ৰখা নাই ইমান নিয়ম কৰিব নোৱাৰোঁ
অঁ
আৰু ইমান নিয়ম নাজানো
অ অ
নিয়মখিনি কৰি ৰাখোঁ আৰু
অঁ
কৃষ্ণ জন্মাষ্টমী তাৰমানে এই ৰাধা গোবিন্দ অ হৰ গো গোবিন্দ এই কি বুলি এইটো কৃষ্ণ মন্দিৰ যে ৰাধা কৃষ্ণ মন্দিৰ মোৰ অহা নাই ৰাধা কৃষ্ণ মন্দিৰত এইটো বহুত ভাল হয়।
অ' তাতে বেছি পালন কৰে আৰু ভালদৰে।
অ গৈছা না ৰাধা কৃষ্ণ মন্দিৰত আমি অ যোৱা নাই নেকি
নাই যাই
দেখা নাই ন সেইটো মন্দিৰ অ ঠিক আছে এইবাৰ আমাৰ বাইদেউহত আহিলে অ তাত যাব ওলাব লাগিব
অ ঠিক আছে ক'বা মোক আগত